হেল্ল'?
হেল্ল'?
শুনিছানে?
অ শুনিছো। তুমি শুনিছানে?
অ' মই শুনিছো দিয়া, কি কৰি আছা?
এ মই অলপ বাহিৰত আছো বহি আছো মানে। গছৰ তলত, তুমি কি কৰি আছা?
মই এনেই বহি এই ৰিলচ চাই আছিলো অলপ।
উ হয় নেকি, অ' ৰিল চাই আছিল নেকি? অ।
মানে সেই ৰিলচ এনে আৰু চাই আছিলো কিবা কিবি এনে। চাই আছিলো ভাল লাগে ন, আৰু এই সেইদিনা মানে মোৰ লগ আহিছিল ঘৰত তাৰ লগত ভিডিঅ বনাইছিলো এটা সেইটোয়ে আৰু ইউটিউবত আপলোড কৰিলো। টো চাইছিলো আৰু কিমান ভিউজ আহিল বুলি। ভাল লাগে সেনেকুৱা। তুমি বনোৱা নে এই ভিডিঅবোৰ সেনেকুৱা? কিবা ইউটউবত আপলোড কৰা নে?
অ আগতে বনাইছিলো, এতিয়া বৰ্তমান তেনেকুৱা ভিডিঅ'-চিডিঅ' বনোৱা নাই। আগতে ধেৰ এনেই মই নিজৰ লাইফৰ বিষয়ে এনে ডেইলি লাইফৰ এনে ভিডিঅ বনাইছিলো আপলোড কৰি ভাল পাইছিলো, এনেকুৱাকে।
হয় নেকি? অ অ মইতো তোমাৰ সেই কিবা মানে খোৱাৰ ভিডিঅটো বনাও, মানে ঘৰত কিবা কিবি খোৱা ভিডিঅ' বনাই থাকো এইটো আপলোড কৰো।
অ।
অ সেইটো ভাল লাগে কিন্তু, উম সেইটো ভাল লাগে সেনেকুৱা। খাই খোৱাটোও হৈ যায় আৰু ভিডিও হৈ যায়।
উম মই চাই থাকোঁ। সেনেকুৱা ভিডিঅ' উম। অ' মই খোৱাটো চাও বাৰু ভাল অ' ভাল লাগে এইটো।
খাই যে সেইটো আৰু ভাল লাগে, জংগলী বস্তুবোৰ খাই যে তেনেকুৱা বহুত ভাল লাগে। খাই কিনে আৰু খাবলৈ মন যায় ন?
অ' খাইকে আৰু খাবলৈ মন যায় হয়। তুমি ঠিকেই ক'লা, ভাল লাগে।
টো মানে, মানে খাই কিবা মানে সেইটো চাই চাই আৰু মানে আৰু মানে সেনেকুৱা লাগি যে কিবা মানে এ ভোকে লাগি যায় মোৰতো সেনেকুৱা হৈ যায় কেতিয়াবা।
অ' এ এনেকুৱা চাই থাকিলে মানে আৰু খাবলৈ মন যায় নহয় কিবা কিবি, আৰু ভোকো লাগে হয় ঠিকেই ক'লা তুমি।
বোক লাগি যায়। তোমাৰ এই যে কেনেকুৱা এই সমুদ্ৰৰ পৰা যে কিবা কিবি সেই যে চিফ ফুড বিলাক যে খাই যে সেইটো বেছি ভাল লাগে মোক। এই ডাঙৰ ডাঙৰ কেকৰা যে থাকে। স-সমুদ্ৰৰ পৰা ওলাই কিনে সেইটো খাই যে।
উম উম ডাঙৰ
সেইটোত মই ফে বজৰে ন ক কৰবাত যে বেচে তোমাৰ বাল্টিঙত দিয়ে, তোমাৰ কেকৰা থাকে আৰু গোটেই মানে চাৰি পাঁচটা কেঁকোৰা থাকে আৰু তোমাৰ সেইজ এই জিঙি মাছ নে কিবা হেই যে মাছ যে থাকে তাত
উম উম ইছলাম মাছ নেকি?
অ অ নিচলা মাছ
অ ডাঙৰ ডাঙৰ মই সেইটো উম, ডাঙৰ ডাঙৰ হয়, সেইফালে ডাঙৰকে খাই নহয়। কিমান ধুনীয়া লাগে ডাঙৰ ডাঙৰ পুৰা পুৰিকে খাই ন'।
এই চ কি কয় ফেঞ্চি বজাৰৰ ফালে হে বেচি চোন তাতে। মোৰ বৰ খাবলৈ মন আছে অ', ডাঙৰ ডাঙৰ তোমাৰ বাল্টিঙতে বেচে, সেইটো তোমাৰ এই দি দিয়ে কি কয়, বহুত কিবা কিবি মিক্স কৰি দিয়ে।
হয়, নেকি উম, মই মানে বাৰু খোৱা নাই এনো। উম, মই বাৰু খোৱা নাই তেনেকুৱা।
অ', ইয়াতেও বেছি ন' মানে কেতিয়াবা মানে শকু এই জোগাটো মানে গ'ম নাপাও এনে এ টো জানো যে, তাতে বেছি বোলে আৰু ক'ৰ ক'ৰ বা জাগাত হয়, সেইটোতো নাজানো গ'ম নাপাও। কিন্তু বহুত ভাল লাগে এনেকুৱা খোৱা ভিডিঅ'।
অ', মই ভাল পাওঁ তোমাৰ তুমি ক'লা নহয় খোৱা ভিডিঅ' বোৰ মই বিৰাত ভাল পাওঁ, তাৰপিছত যেনেকুৱা খোৱা ভিডিঅ'বোৰ বনাই নহয়। আগতে আমিও বনাই মই ক'লো নহয় আগত মই ভিডি বনাইছিলো, তাতে মই ডেইলী লাইফ ৰ বনাইছিলো যেনেকুৱা ৰাতিপুৱা উঠিলো, এনেকুৱা এনেকুৱা ভইচ দিকে বনাইছিলো। ভাল লাগিছিলে আৰু তোমাৰ আৰু এটা একাউণ্ট খুলিছিলো। আমেজিং ফেক্ট দিম বুলি, অ', সেয়াত মানে তোমাৰ আমেজিং ফেক্টো বনাইছিলো। তাৰ পিছে মই গেমিঙৰ ষ্টাৰ্ট কৰিম বুলি ভাবিলো, তাৰ পিছত টো বাদেই দিলো, এই কামটো মানে সেইটো কামত মানে অনলাইন প্লেট ফ্ৰমত কাম কৰিলে মানে ডেইলী ডেইলী কৰিব লাগে, তুমি ডেইলি কৰা নে?
অ', ডেইলি কৰিব লাগে, ময়ো ডেইলি কৰোঁ ডেইলিটো ভাতো খাওে আমি, সেই ডেইলি ভাত খাই খাই ভিডিঅ' বনাই মই ডেইলী আপল'ড কৰোঁ, সইটো এটা ভাল ভাত খোৱাতো তোমাৰ ভালতো হয়, এনে বেলেগ ভিডিঅ' বনোৱাটো মানে টাইমটো লাগে ন' নিজৰ সময়টো ওলাব লাগে আৰু তুমি ভাত খোৱা ভিডিঅ'তো এনেতো ভাত খাবাই। এ পেটো ভৰিল আৰু তুমি সদায়তো ভাত খোৱাই,। সেইটোয়ে ভিডিঅ বনাই আৰু মই কি কৰোঁ জানা নে, মই ৰাতিৱা বব্ৰেকফাষ্ট কৰোঁ, সেইটো ভিডিঅ' বনাও আৰু সেইটো থৈ দিওঁ তাৰপিছ দুপৰীয়া এটা বনাও তাৰপিছত ৰাতি এটা বনাও, আৰু সেইটো মই একদিন একদিন কৰি চবতে এনেকুৱা দি থাকো আৰু কেতিয়াও এনেকা নাথাকে যে, মোৰ ভিডিঅ' নাই বুলি মই দিও আৰু সেনেকুৱা।
হয়, নেকি অ', সেইটো ক কৰি ডেইলি কৰিলে মানে মানে তোমাৰ এনে ফল্লোৱাৰ্চ বা ছাব্ক্ৰাইবাৰ কিমান কি কিমান কিমান আছে?
মোৰতো এতিয়া ওৱান কে হৈছে অকল, ওৱান কে হৈছে ফল্লোৱাৰ্ছ।
হয় নেকি, হয় নেকি? কিমান
যাই ভিউজটো বহুত যায় কেতিয়াবা বহুত যায় আৰু ভিউজ। মই বেছি দিন হোৱা নাই মই অ', মই তিনিমাহ মান হ'ল আৰু মই হেই কৰা।
উম, ভালে গেইন কৰিছে দেখোন, তিনি মাহত ওৱান কে চাবস্ক্ৰাইবাৰ।
হয়। মানে আৰু তোমাৰ সেই ভিউজটো বেছি যায় আৰু ছাবস্ক্ৰাইবৰটো ইমানেই হৈছে এতিয়া। আৰু
ভিউজটো কিমান যায়?
ভউজটো যায় আৰু মানে যেনেকুৱা কেতিয়াবাটো যায় আৰু মোৰ অ সেই ভিউজটো বহুত যায় আৰু মিলিয়নতো যোৱা নাই সেই যায় আৰু ফাইভ কি এনেকুৱা যায়
অ ফাইভ কে যায় ন অ তেনেকুৱা যোৱা ঠিকেই হয় ৰিচ টো ভাল বেয়া নহয় তোমাৰ ভালেই হয় তুমি এনেকুৱা কৰি থাকিলে তোমাৰ একদিন চেনেলটো মনত তাৰ পৰা আৰ্নিঙো কৰিব পাৰিব চ'চিয়েল মিডিয়াৰ দ্বাৰা সেইবোৰ সেইবোৰ মানে চি চি
বুকত কি হৈছিল জানানে ফেচবুকত বহুত ফলোৱাৰচ হৈছিল মই এক্টিভেট হৈছিলো তেতিয়া মোৰ ফেচবুকটো মনিতাইজ হৈছিল মানে মাজতে কিবা মই এই মোৰ ফিল্টাৰত লগা ভিডিঅ' বোৰ হোৱাৰ কাৰণে এইটো হৈ গ'ল মানে। আকৌ মানে কমি গ'ল মোৰ
উম উম উম অ মোৰতো আ ফেচবুকত তোমাৰ আ ফাইভ পইন্ট আ এইট কে ফলোৱাৰ্চ আছে।
হয় নেকি অ সেইটো তোমাৰ দিয়ে ন মনতাইজ হলে পইচা
উম তাতেও দিয়ে তোমাৰ মই যদি তাতে যদি ভালকে যদি একমাহ কৰো তেতিয়া মোৰ অট'মেটিকেলি মোৰ এইটো ফেচবুক চেনেলটো মনেটাইজ হৈ যাব কিন্তু কনটেনটো ভাল দিব লাগিব। যিহেতু কন্টেইনৰ ওপৰতে মানে অ কণ্টেনৰ বেচিছতে তোমাৰ ভিডিঅ'টো ৰিজ হয় না
অ তোমাৰ বেছিকে মানে চোৱা ভিডিঅ'বোৰ মানুহে কিহত চাই বেছিকে
তোমাৰ মানুহে য'ত যিকিনো এপত যায়ে মানুহ মানে নে মানুহ এনেকুৱাই যে অ চব ব্যৱচায়ে কালি তোমাৰ ৰিচটো ভাল হ'ব লাগে আৰু মানুহক পচন্দ আহিব লাগিব এজনৰ যদি পচন্দ আহিলে তোমাৰ ফুল ৱাছ কৰিলে আগত জনৰ তাত যাব দুজনে ফুল ৱাচ কৰিলে চাৰিজন এনেকুৱা হয় আৰু তোমাৰ কিছুমানে তোমাক পচন্দ অহা নাই স্কিপ কৰি দিলে
উম উম অ সেনেকুৱা নেকি, অ ফুল ৱাচ কৰিব লাগে মানে তোমাৰ ফু বো ইটো চাবই লাগে মানে অলপ হেনে পাচ
এনে ধৰ তুমি এনে ত্ৰিশ ছেকেণ্ডৰ ভিডিঅ' বনালা হা এটা কণ্টেনত যদি ইন্টাৰেষ্টেড থাকে তেনেহ'লেতো তুমি ফু ফুল ভিডিঅ' চাবা না পোন্ধৰ ছেকেণ্ডৰ ত্ৰিশ ছেকেণ্ডৰ ফুল চাওঁতে তোমাৰ এই দুজনৰ আকৌ সেনেকুৱাকে আকৌ দুজনৰ তাত যাব এজনে চোৱাৰ লগে লগে দুজনৰ তাঁত যাব দুজনে চোৱাৰ লগে লগে চাৰিজনৰ তাত যাব এনেকুৱা সিহঁতে ফুল ৱাছ কৰিব। তাৰপিছত এনেকুৱা হৈ যাব যে তাই সেইটো কন্টেনত অলপ সেইটো আছে কিবা ভাল বস্তু আছে বুলি ভাইৰেল হৈ যাব তেনেকুৱা তেনেকুৱা কৰিকে নিজে অট'মেটিক মিলিয়ন লত যাই পাব
অ অ হয় নেকি তাকে মানে সেনেকুৱা হয় আৰু অ তুমিতো বহুত জানাই চোন সেইবোৰ কথা তোমাৰ মানে এনে ভিডিঅ' তটো দিছিলো নে তোমাৰ এনে কিমান হে হৈ ভউজ
ভিয়িউজটো মোৰ বেছিত বেছি তোমাৰ আহ ওৱান মিলিয়ন লৈকে হৈছে আৰু
হয় নেকি? অ অ এইটো সেইটোতো পইচা পাই না মনোতাইজ হলে সেইটো হব।
ম মনোটাইজ হব লাগে তাৰ পিছত হে পায়। সেইটো মনোটাইজ হ হ‌ওতে সময় লাগে, কিমান চল্লিশ চাৰিশ চাৰিশ আৱাচ ৱাচিং টো কমপ্লিট হব লাগে তাৰপিছত চেনেলটো মনোটাইজ হয়। চাৰিশ ঘন্টা চাৰিশ ঘণ্টা ভাবিলোৱা কিমান যে লাগি
উম উম হয়, তাকে তোমাৰ আৰু চাৰিশ ঘন্টা হে চোৱাতটো মানে অলপ চেকেণ্ড চেক কেণ্ড কৰি কৰি কিমান হব ন
উম উম।
সেইটোতো
যদি তোমাৰ পাঁচ ছয় মিলিয়ন পাঁচ ছয় মিলিয়ন যদি ভিউজ যায় এটা ভিডিঅ'ৰ পৰাই। চাৰিশ ঘন্টা হব কাৰণে বেছি নালাগে আৰু হৈয়ে যাব।
অ হয় হয় মিলিয়নটো হলেতো হৈয়ে যাব যেনেকে।
উম উম চবৰ পৰা ত্ৰিশ ত্ৰিশ ত্ৰিশ ছেকেণ্ড ত্ৰিশ ছেকেণ্ড কে তোমাৰ মিলিয়ন হলে মানে গুছ পতককে হৈ যায়।
হয় হয় সেনেকুৱা মানে ভাল আৰু ন।
উম ভালেই, বেয়া ক'ব নোৱাৰি খালি অলপ মানে কন টিনিউ থাকিব লাগিব আৰু সময়টো কন্টিনিউ একে সময়ত দিব লাগিব।
হয় হয় মানুহ বিলাকে বহুত ভি ভিডিঅ' চাই কিছুমানে খোৱাতো বহুতেই চাই কিছুমানে সেই ফুৰিব যোৱা ট্ৰেভেলিঙৰ চাই। কিছু মানে বহুত কিবা এনেও ৰিলচ চাই থাকে এনে যে বনাই গানত মেম লোত চিং কৰি সেনেকুৱাও চাই মানুহে।
চিং কৰি হয় হয় আৰু কপাল বনাই কপ পলৰ আৰু তাৰপিছত এনে ঝৰ্ণা বা নিজৰাৰ
হয় এইবোৰ চাই আৰু। আৰু কিছুমানে যে তোমাৰ সেই যে বেলেগৰ যে চুৰি কৰি লগাই দিয়ে যে সেইবোৰতো পইচা নাপাই চাগে ন?
নাপায় তোমাৰ সেইটোত কপি ৰাইট আহি যায়।
অ সেইটো কপিৰাইট
ভিউছ বি ভিউছ-চিউছ পোৱা যায়, কিন্তু তোমাৰ সেয়া নহয় চেনেল চেনেলটো মনোটাইজ নহয়।
হু হয় সেনেকুৱা মানে সেইকাৰণে, অ মানে সেই নিজৰে দিব লাগে যি কৰিব লাগে।
অ একো লাভ নাই মানে নিজৰে দিব লাগিব আৰু কিছুমানে অ বেকগ্ৰাউণ্ডৰ নিশ্চয় লগ সেইটোতো অসম বন্ধত আহিছে আহিছে
অ নিজৰটো দিলে ন?
উম, নিজৰটো মানে আগত থাকে তাৰপিছত সেইটো ভিডিঅ'টো চাইডত সৰুকে দিয়ে নহয়, তাৰ পিছত সেনেকুৱা ভিডিঅত আকৌ অ মনোটাইজ হৈ যায়।
অ অ হয় নেকি? অ দিয়া ঠি ঠিক আছে দিয়া এইটোৰ বিষয়ত পিছত কথা পাতিম দিয়া ভাল লাগিল তোৰ লগত কথা পাতি দিয়া। থেংক ইউ
দিয়া ঠিক আছে দিয়া ধন্যবাদ।